হেল্ল'?
শুনিছা?
অ' কি কৰি আছা?
এই। শুই আছিলো বুইছা, আজি টিপটপকে শু'লো মানে পৰহি দিনাখন কাম এটা হ'ল যে তাৰ কাৰণে টোপনি ক্ষতি হৈছিলে অলপ। কালিও শুব নাপ অ, কালি ফিল্ম চাব গৈছিলো, কিন্তু মানে পয়হি দিনাখনৰ অলপ টোপনি খটি আছিলে আৰু কালিও ভালকে শুব নাপালো। চ, মানে সেইকাৰণে মই শুই গলোঁ আজি উঠিছোহে অলপ আগতে।
ঠিকে আছে, এনেই টোপনটো মিচ কৰিব নালাগে, সময়মতে শুব লাগে, তোমাৰ দেইলি আঠ ঘণ্টা শুব লাগে। নহ'লে বেমাৰ দেখা দিবও পাৰে।
উম, আজি বতৰটোও ভাল আছিলে।
অ, আজি ৰ, ইমান গৰম নহয়তো।
উম, তাৰ কাৰণে মানে শুই দিলো আৰু উপায় নাই যে। উম, পিছে ঘৰত খবৰ-খাতি ভালেই?
অ, খবৰ ভালেই
আজি ইন্টানচিপ যোৱা নাই?
আজি ইন্টানচিপ যোৱা নাই, আজি মানে আমাৰ কলেজত মানে এডমিছনৰ কাৰণে ডকুমেণ্ট জমা দিব লাগে যে, সেইকাৰণে মানে আজি তোমাৰ এই কলেজলৈ গৈছিলো, তোমাৰ ডকুমেণ্ট খিনি দিবৰ কাৰণে। গৈ কিনে তোমাৰ দোকানৰ পৰা কম্পিউটাৰ দোকানৰ পৰা, ডকুমেণ্ট খিনি জেৰ ওলাই কেনে তাৰপাছত কাউণ্টাৰত জমা দিলো।
অ, তোমাৰো ফ্ৰী এডমিশ্যন হৈ আছে ন?
অ, ফ্ৰী এডমিশ্যন।
অ, তেতিয়াহ'লে তোমালে হেৰি কণ্ট্ৰল কাৰ্ড, হেৰি মানে এইবিলাক ইনকাম-চিনকাম দেখাব লাগিব।
অ, সেইবিলাক আগতেও দিছো, কিন্তু আজি মানে বেলেগ এটা কাগজ সেইটো মানে দিব কৈছিলে যে, সেইকাৰণে সেইটো মানে আজি দি আহিলো।
উম, গৰম বন্ধ দিছিলে চাচোন, গৰম বন্ধ খুলিব হ'লেই হেইতেই
অ, এই আধা বেছি আদা দিন শেষেই, কেইদিন মানহে আছে এই। কেইদিনতো মোৰ হেৰিতে হেৰি, কৰিতে যাব, ইন্টানচিপৰ ৰিপৰ্টো বনাওঁতে যাব।
অ, ইমান জল্দি সেই শেষ হ'ল আজি কিমান, সোতৰ তাৰিখ হ'লে নেকি ন?
উম, উম,
শণিয়ে ওঠৰ, দে ঊনৈশ, বিশ সোমবাৰে বিশ হ'লেই।
উম,
বিশ তাৰিখটোৰ বিশ তাৰিখে মোৰ পইচাটো দিয়া কথা আছিলে গাড়ী বেচা।
এতিয়া দিয়ে বা নাই, তেতিয়া গাড়ীখন লৈ আহিব পাৰিম, বিশ তাৰিখলৈ গৈ পেলাই।
অ, বিশ তাৰিখে অ, বিশ তাৰিখে চিউজ কিনিবা নেকি?
বিশ আছিল, মোৰ এইটো পইচা হৈ গ'ল, যোনটো মানে এটা পইচা আছিলে। এইটো পইচাই হোৱা নাই।
এই বিছটো দিলে অ, তাৰছত সেইটো পইচা তোমাৰ গাড়ীৰ পইচাটো দিলে লৈ ল'বা নেকি?
অ, সেইটো দিলেই লৈ ল'ম আৰু চাই পেলাই ভালকৈ।
উম,
উম, এতিয়া আকৌ লোনটো আহে নে নাই বা নাহিলেটো চেচেই।
অ, অ,
কাৰণ, এতিয়া চোৱা মা নামৰ মানে কেইটামান বেয়া আৰু মা, দেতা নামত ল'বলে মানে দেতাৰ চিভিলটো মানে কি হ'ল জানা এই, মানে গোটত সঞ্চয় কি সঞ্চয়ত যে, লোন লৈ যে
অ', সঞ্চয় লোন, অ', সঞ্চয়।
অ', সেইটো মানে লোন এটা লৈছিলে বুইছা মানে দেতাৰ লগৰ কেইজনমান দি। মানে অচিনাকি মানুহ দুজনো আছিলে, তাত মানে তেওঁ ইমান ভালকে চিনি নেপায় যোনজন চিনাকি আছিল তেওঁ দেতাই মানে মিলি হ পোৰা মানে লোনটো মাৰিলে নিজৰ ভাগৰ, দাদাই চাই ধৰ একলাখ এটাহে, একলাখ এটা চাৰি পাঁচজনৰ মাজত ভিগ কৰি ভাগ কৰি দে, বিছ হাজাৰ, বিছ হাজাৰ চবে বিছ হাজাৰটো মাৰিব লাগে।
অ', বিছ হাজাৰকে মাৰিব লাগিব অ'।
সেইটোৱে, যদি এটাও নামাৰে, গোটেইকেইটা চিভিলে বেয়া হয়।
অ', বেয়া হৈ যাবতো।
উম, এই কাৰণে মানে দেউতা এটা বেয়া হৈ আছে বুইছা।
উম, এতিয়া তুমি ধৰা বিছ তাৰিখ মানত যদি টো লোৱা, তেতিয়াহ'লে তুমি ডাউন পেমেণ্ট কিমান দিবা।
ডাউন পেমেণ্ট দি দিম তিছ হাজাৰ মান। উম। মোৰ তাত বিচ আছে, মায়ে মোৰ তাত বিজ নাই, মোৰ তাত কিমান আছে, মোৰ তাত বিচ আছে, মায়ে দচ দিব হৈ যাব।
অ', আৰু তুমি এনেই কি কোনটো ল'বা সেইটো ভাবিছা নিকি?
এ কিবাখনে ল'ম বুলি ভাবি আছো, এতিয়া জানো কি হয় যা তেতিয়াহ'লে যাওঁ। সি যদি বিছ তাৰিখলে প-পইচা দি দিয়ে, বিছ তাৰিখ মানে সোমবাৰ মানে গৈ পেলাই লৈ আহিমগৈ আৰু।
অ', আৰু এই তুমি যে কৈছিলা মোক যে এই স্কুটিখনৰ মানে ই টুৱেণ্টি আছে নে নাই, এইটো আছে চাইছিলোঁ।
উম, মানে ই টুৱেন্টি থাকেই বেছিভাগ আৰু, আৰু মই স্কুটিখন চলালে, অ'। স্কুটিখন চলালে আগৰ যেনেকে চলালে ফ্ৰী মতে গৈ থাকে আৰু এতিয়া চলালে কিবা জাতকা মৰা নিচিনা লাগে নেকি নে নালাগে।
এতিয়া, এতিয়া বাৰু মই কেইদিনমান ধৰি এইটো চলোৱা নাই, বেলেগ এটা চলাই আছো যে, সেইকাৰণে এইটো মানে থৈ দিয়া আছে।
উম, মানে কি হয় জানা ই টুৱেন্টি দি তোমাৰ যদি হেৰি হৈ যায় কি আছিলে, চাপৰ্ট নকৰে।
উম।
চেল্ফৰ ষ্টাৰ্ট নহয় এক নম্বৰ কথা হে।
অ'।
তাৰপিছত ছেল্ফৰ ষ্টাৰ্ট নহয়, তাৰপিছত অলপ জাতকা মাৰি, মাৰি গৈ থাকে।
নহ'ব মোৰটো ছেল্ফত ষ্টাৰ্ট হৈ যাব।
উম, সেইয়া মানে চেল্ফত ষ্টাৰ্ট হ'লে বেছি ভাল ধৰ আৰু।
উম, উম, উম।
চেলফত ষ্টাৰ্ট নহ'ল, এতিয়া তুমি জাতকা মাৰি, মাৰি গৈ থাকিলে কেনেকুৱা লাগিব কোৱা কথাটো।
উম, সেইটোতো হয় বাৰু।
পিছে আমাৰ এই হেৰি কি আছিলে, চাৰ্ট দিব দিছিলে, ষ্টাৰ্ট বনাবলৈ মই অলপ দেৰিকৈ বনামহে ছাগৈ এতিয়া যি আমনি লাগিছে।
অ', অ'।
মানে কোন, কোন হেৰি কাক, কাক শু কামটোত সেইটোৰ বিষয়ে মানে অলপ এটাই হেৰি বনাব দিছে।
অ', কোনে।
এই আছে যে আমাৰ যে বচজন।
উম, উম।
তোমালোকৰ গ্ৰুপৰ পৰা ৰিম'ভ কৰি দিলে নেকি, মানে যোনটো মেইন গ্ৰুপ আছিলে।
চোৱা নাই মই, কিয়?
মানে তোমালোক চবকে ৰিম'ভ মাৰি দিছে, কেইটামান ল'ৰাক।
কিয়?
যোনবিলাক মানে, সেৰি নহয় মানে, আগ পৰা কৰি অহা নাই, সেই বিলাক‌ক দিব। কৰিছে এতিয়া, নাজানোঁ কি হৈছে।
উম, হ'বও পাৰে চাগে।
অ' এতিয়া, জানাই পেমেণ্ট। কথা আহিব, পেমেণ্ট কথা আহিলে মানে, আগৰ খিনি কেতিয়াও ধৰ, নকয়। যোনবিলাক আগ পৰা কৰি আছে, সেইবিলাকে ক'ব। সেইকাৰণে।
অ'! সেইটো তোমাৰ, সেৰি কাৰণে চাগে হ'ব, তোমাৰ এই মানে, এক্সট্ৰা এটা পেমেণ্ট আছে যে।
উম!
গম পাইছা? এক্সট্ৰা কিন্তু, পেমেণ্ট দিয়ে। গম পাইছা?
গম পাইছোঁ-গম পাইছোঁ। এতিয়া, আমাৰ এইটো শেষেই হ'ব এতিয়া। নিদিয়ে-নিদিয়ে। আৰু এতিয়া, এগ্ৰিকালচাৰ কামটো আহিছে। এতিয়া, তাকে ভাবি আছোঁ ৰ'বা। কি হয়, বৰষুণ বতৰত, যোৱাবাৰ ধৰ, যোৱাবাৰ অলপ, পইচা পাইছিলোঁ। এইবাৰ ধৰ, বৰষুণত ইমান নাপাম চাগে। আকৌ, জানুৱাৰী- ফেব্ৰুৱাৰীলৈকে কৈ ফুৰিব লাগিব, এইটো সেৰিত। পইচা থ'লে
অ' অ' অ'! আৰু এই, তোমালোকৰ গ্ৰুপত এ, তোমালোকক কিবা সেৰি, চিট-টিত বনাব দিছে নেকি?
চিট এখন বনাব দিছে, অ'! মই চিটখন বনাবলৈ, এই অলপ বনাম, এই লগৰতো ওচৰত গৈ কম্পিউটাৰত।
অ'! তোমাৰে এনে, এই, মোবাইলতো পাৰি। তোমাৰ গুগল চিট এটা আছে, ডউনলোড কৰি ল'বা। তোমাৰ এনে, ইউজাৰ কেইটা আছে?
গুগল কোনে বনাব? এক নম্বৰ দি যা, নাম-চাম এনেকে দি-দি গোটখিনি থৈ যাম। তাৰপিছত, গোটেইখিনি একেলগে চেন মাৰি দিম, হৈ যাব।
অ'! আৰু তোমালোকৰ, সেই, তোমাৰ ইউজাৰ কেইটা আছে, এনে?
টুৱেণ্টি এইটটা আছে। উম।
টুৱেণ্টি এইটটা?
টুৱেন্টি এইট, টোৱেন্টি ছেভন, টুৱণ্ট এইট প্লাছ আছে মানে। গম পাইছা?
অ'! তোমাৰ অকলে নেকি? অ' কমপ্লিট কেইটা কেইটা কৰিছে?
কমপ্লিট কৰিছে। এ, ঠিক নাই, বুজিছে! এতিয়া, কমপ্লিট কৰিছে নে নাই মানে, মই গম নাপাওঁ। খুউব বেছি, বেছি নহ'লেও মানে, ওৱ থাউজেণ্ড নহ'লেও এটা পাম আৰু এইফালৰ পৰা।
উম।
কাৰণ, এতিয়া সেই, দিগদাৰ হ'বতো অলপ। আৰু ইটো, এইটো শেষ হোৱাৰ পিছত, এইটো ষ্টাৰ্ট হ'ব ন'? যোনটো মানে, সেৰি যে আছিলে যে, আৰু এটা?
অ'! সেইটো দি ষ্টাৰ্ট হৈ গ'ল।
কোনটো?
তুমি কোনটো কৰি আছা, নতুনটো?
নতুনতো নহয়। এই, আগৰ যে, কমপ্লিট হোৱাৰ পিছত যে, আৰু এটা যে, আহে যে, সেইটো কথা কৈ আছোঁ।
অ'! সেইটো, সেইটোতো এতিয়া, সেৰি চলি, আঁ চলা নাই জানোঁ?
চলি আছে, অ'! মইয়ো ল'ব লাগিব, এটা সেৰিত।
অ'! কিন্তু তোমাৰ সেৰি, তোমাৰ যিটো, এটা যে মোৰ তাত আছিলে, এইয়াই। তো খালি তুমি, সেৰি ইউজ নকৰিবা হা? গম পাই অ'! সেইটোতো, সেইটো তুমি সেইটোতো, অ'! তুমি মোৰ, মই যে কৰিছিলোঁ, হে! সেইটো তুমি ভুলেও নোচোবা। সেইটো মানে, সেৰি অ'! তুমি সেৰি, কি কয়! ইয়াতে এনেও নকৰিবা হা।
নাই-নাই, এছাইন কৰি থোৱা আছে দেখোন, খালি কৰাহে নাই।
অ অ এচাইন কৰি থোৱা আছে অ চৰি, কিও এইটো তুমি নুচুবা হে।
নাই নাই আজি কম্পিউটাৰ ক্লাছ গৈছিলা নাই পিছে?
আজি সেইটো যে তোমাক অলপ আগত কৈছো আজি মানে এই কলেজত যাব লগা হৈছিলে যে।
মানে আজি ইট্ণশ্বিপ কলেজ মানে দুইটা কলেকো নগলা ন।
নাই নাই আজিতো ই তোমাৰ ইণ্টাৰ্ণশ্বিপ যোৱা নাই কিন্তু হেৰি তোমাৰ কম্পিউটাৰ ক্লাছটো নাছিলেই মোৰ।
উম।
আজি শুক্ৰবাৰ না নায়ে মোৰ। সোমবাৰৰ পৰাহে আছে।
অ এতিয়া মই তেনেকে ভালেই বাৰুতে আৰু সেই তুমি তাৰিখটো কথা চলা নাই? চাই যে সেই আপডেট দিব মই তোমাক পাহৰি আছো
এ তুমি ক তুমি ক'বা বুলি কৈছিলা। পিছত কোৱাই নাই নহয়।
অ মোৰ মানে এভেটাইজ চাই চাই মানে এভাৰটাইজ কি আৰু লাগে লিডাৰব বোৰৰ টপ হে তুমি পিচেছ কালেক্ট কৰিব লাগিব তাৰপিছতে পাৰিবা। মই এতিয়া আৰু দুবাৰ এটা এটা লেভেলা আজি হৈ যাব চা গৈ। মোৰ মোৰ লগা নাই মেক্স হ'ব বুলি কৈছে। বহুত কষ্ট আছিল মেক্স কৰিবলৈ।
অ এই মেক্স নকৰো মই। শুনা মই মেক্স নকৰো কাৰণ মোৰ তাত তোমাৰ চাৱা লেজেণ্ডাৰি ষ্টেকটো আছে কিন্তু পাৱাৰ ষ্টেক বহুতো আছে।
বহুত কেইটাই আছে। সেইকাৰণে মই মানে ষ্টেক তোমাৰ গুৰুত্ব দিয়া নাই।
এইটো ষ্টাইকটো আকৌ পৰিলে। লেজেণ্ড ষ্টাইক নহয় যে সেইকাৰণেহে কৈ আছো তোমাৰ গম পাইছা। সেইটো মিথিক ষ্ট্ৰাই হৈছে। হেল্ল!
অ শুনি আছো।
এইটো মিথিক ষ্ট্ৰাইক আছে এইটো মানে নতুন আছে ন সেই কাৰণে তোমাক কৈ আছো যে মেক্স কৰি থব পৰা পিছত মানে ৰেয়াৰ হৈ যাব আৰু এবাৰ দিয়াৰ পিছত নিদিয়ে চাগে এইটো।
উম উম।
দিলেও মানে পইচা দি কিনিব লাগিব চাগৈ জানা ফিট তেতিয়া বস্তুটো যদি কালেক্ট কৰি থোৱাৰ পিছত ৰেয়াৰ হৈ গ'ল নিজে ভাল নিজৰ তাত থাকিলে।
উম উম।
অ ৰেয়াৰ কিয় আজিকালি চব এভাৰটাইজ চালে পইচা দিলে পাই যায়।
উম এইটো গম পাইছো বাৰু।
উ নাই মই জুখিছিলো। ওৱান ফিফটি প্লাছ নাই ওৱান ফৰ্টি প্লাছ আছে।
অ অ ওৱান ওৱান ফৰ্টি প্লাছ। এই মোৰ তাত মোৰ তাত অফ অনলি ফিফটি প্লাছ আছে।
উম মানে কি আৰু। মানে বাহি গৈয়ে থাকে যে মই এডভাদেছ চাইয়ে থাকো এতিয়া ধৰ মই ইমজি আহিলে লৈ থওঁ খালি ইভেদা আহিলে লৈ লওঁ ইমজি আহিলে ৰিফ্ৰেচ কৰি ইমজি ল এবমখন লৈ থওঁ।
অ মইতো ইমান চাবলৈ মনেই নাযায় নহয়। সেইকাৰণে নলোও এতিয়া। ফাৰ্ষ্টত কেইটামান লৈছিলো বাৰু সেইটো পোৱা নাই বাৰু।
মোৰো এইটো মোৰ হাড্ৰেড লেভেল হ'ব আৰু এটা লেভেলপ কৰিব লাগে এতিয়া নাইনটি টো হ'ব চাগৈ সেই কেইদিনতে। এইমাহৰ ভিতৰতে আৰু আগষ্ট মাহ তোমাৰ বাৰ্থডেটো পাতিব যাম পাতিবা নে কি কোৱা জন্মদিনটোত। উম তেল আছে তেনেকুৱা দহ পোন্ধৰটামান।
সেই বেছি হ'ব। মোৰ তাতে আছে তোমাৰ আহ ছয়-সাতটা মান। মোৰ পোন্ধৰটা তোমাৰ পোন্ধৰটা হ'বই চাবা। তুমিতো তোমাৰতো দহটা মান অ দহটা মানতো তোমাৰ হেৰিয় আছে কেম্পাছে আছে।
সেয়াই তেনেকুৱা দহ পোন্ধৰটা
পোন্ধৰটা পোন্ধৰটাৰ তলত নাই মোৰ মোৰ তাতে পোন্ধৰৰ তলত নাই পোন্ধৰ উপৰতে আছে।
এ এইবিলাক মানে এডাল লৈ মই খেলি থাকো। যানাই যোনডাল
অ' সেইটোয়ে মইয়োতো এডালে আহ সেইটোয়ে এটাই লৈ খেলি থাকো।
মোৰ এটাই আৰু বস্তু আছে এইটো কি কোৱাচোন?
কি বস্তু?
পাঁচ কেম্প আছে যে তিলাইছিলি তিলদাল আছে।
অ' ফাৰ্ষ্ট কেম্পাত তেল কোনটো আছিলে।
মানে ফাৰ্ষ্ট কেম্পাছ নহয় যেতিয়া মানে তেলডাল আহিছিলে।
অ' গ'ম পাইছো গ'ম পাইছো তেলটো অ' তেল আগতে নাছিলে। সেইটো অ' গ'ম পাওঁ তেল আগতে নাছিলে কিন্তু নতুনকে আহিছে। কোনটো তেল আছিলে ফাৰ্ষ্টত ফাৰ্ষ্ট।
ফাৰ্ষ্ট হেৰি তেলডাল আছিলে চাবা এই ফুল ফুলৰ যে
বগা বগা ফুল যে সেইটো নেকি?
অ' বগা ফুল সেইটো।
বগা ফলটো যে উৰি থাকে।
উম, তাৰ পিছত আৰু পকে পকেটৰ এনিমেশ্যনটো যে সেইটো পাৰমানেণ্ট আছে তোমাৰ তাত?
হা' নাই নাই এইটো নাই এইটো নাই নাই এইটো নাই। এইটো মানে মোৰ তাত মানে অপশ্যন মা মাজে মাজে মানে ইভেণ্টো হেৰিটো আহে মানে এক চাই ল'ব পাৰি। কিন্তু মানে পাৰ্মানেণ্ট নহয় যে সেইকাৰণে মে মই নলওঁ।
মই চব পাম, মোৰ বেছিভাগ বস্তু পাৰ্মানেণ্ট আছে। যোনবিলাক মানে কেম্প ইউজ কৰিব লাগে।
উম।
সেইবিলাক পাৰ্মেনেন্তে আছে আধতকে বেছি।
উম, উম।
সেইকাৰণে থৈ দিছো আৰু কি ক'ব উপাইটো নাই।
অ' ঠিকেই আছে।
মানে মই এতিয়াও একো ন'ললেও ধুনীয়াকৈ মানে হেল্পলৈ থাকিব পাৰিম আৰু।
অ' তোমাৰ লগত বস্তু যিখিনি মানে আছে একদম পুৰা মানে আৰু মানে নল'লেও একো নাই। হৈ যাব তোমাৰ।
এয়াই কি কৰিবা ফ্ৰেম ধৰা তুমি এটাই লগাবা বেনাৰ এটাই লগাবা ষ্টাইক এটাই লগাবা।
অ' হয় অ' সেইটোয়ে এটা এটাহে। এতিয়াতো মানুহেটো অ' মানুহেতো দূৰৰ পৰা তোমাৰ বস্তুখিনি চাওঁ। অ' মানুহেতো দূৰৰ পৰা তোমাৰ বস্তুিখিনি চাব নোৱাৰিব নহয়। তুমি যিখিনি বস্তু লগোৱা থাকিব তোমাৰ সেইখিনিহে চাব।
সেইটোয়ে আৰু তোমাৰ আজিকালি লেভেল টো চাব আৰু উইনিং টো চাই।
অ' উইনিং টো লেবেলটো সেইটোৱে চাব আৰু তোমাৰ যিটো ষ্টেগ লগোৱা থাকে সেইটোৱে চাব।
আৰু আজিকালি ওৱান ফিফটি লেভেল আপো হৈ গৈছে নহয় গ'ম পোৱা?
অ' আপো গ'ম পাওঁ গ'ম পাওঁ।
টু হাণ্ড্ৰেড লেভেল হৈছে আজিকালি।
অ' টু হাণ্ড্ৰেদ বাৰু পোৱা নাই এতিয়ালৈকে, মই হায়েষ্ট পাইছো তোমাৰ ওৱান ফিফটি এইট।
তোমাৰ ৱান ফিফটি এইট, মই এইবাৰ টু হাণ্ড্ৰেড পাইচো ৱান মিলিয়ন খেলোতে গ'ম পাইছা।
অ' মই ওৱান ৱান মিলিয়ন খেলা নাই যে, সেইকাৰণ মই মানে হেৰি তোমাৰ ওৱান ফিফটি এইটে পাইছো হাইয়েষ্ট।
তাৰ উইনিং কিমান জানা? কিমান হ'ব ৰ'বা চল্লিছ, চল্লিছ চি আৰ, এ-চলি-চিআৰ, চল্লিছ বিলিয়ন। চল্লিছ বিলিয়ন ভাবা কিমান, চাৰি হাজাৰ মিলিয়ন।
অ'-অ', বহুত হৈ যাব।